অ', কি খবৰ?
আছো ভালে। তোৰ কি খবৰ?
আছোঁ দে।
ৱাহ।
কেনেকুৱা চলি আছে?
আছোঁ। আছোঁ, ঠিকে চলি আছে। আৰু বাকী, গৰম ধুনীয়া
গৰমটোতো বহুত বেছি এগজৰ্চিভ গৰম হৈছে এনেকুৱা লাগিছে যে যোৱা বছৰ চবতকৈও বেছি গৰম তাকো এতিয়াতে আৰু আছেই মেইন চিজনতটো
আছে আৰু আৰু তোৰ কালি ৰাতি যি টো গৰম ফেনৰ বতাহ কাম নিদিয়া হৈ গৈছে।
অ কালি কালি মই দুখন ফেন চলাইো মানে পাত্তা পোৱা নাই। দুখন ফেন চলাই থৈছো প্লাছ উ দুখন ফেনো চলাই থৈছো, প্লাছ কালি খিৰিকীও খুলি, খুলি থৈ ৰাখিছো। জিটো গপ গপ টোপনি মৰিছে আৰু বাৰে বাৰে সাৰ পাই গৈছো কালি মই শুইছো কেইটাত এঘাৰটামান বজাত শুলো এঘাৰটা নহয় বাৰটামান বজাত শুলো শুই পেলাই ৰাতিপুৱা সময়ত এবাৰ খাৰ পাওঁ ৰাতি মানত ৰাতি তিনটা মান বজাত এবাৰ সাৰ পাওঁ আকৌ ৰাতিপুৱা সাৰ পাওঁ তেনেকে তেনেকে এ কি কয় দচটামান বজাত তই উঠিছ
তোৰ মোৰো কালি ৰাতিতোৰ হেৰি পুৰা একদম মাজে মাজে সাৰ পাই আছো এটা ছাইত পোৰা চিধা হৈ কেনে যদি শুই থাকো পুৰা পিঠিখন ভি ভিজি যায়। এইটো চাইড হ'লে, এইটো চাইড ভিজি যায়। ৰাইট চাইডে শুলে ৰাইট চাইড টো ভিজি যায়
উম। সেইটোয়ে বহুত গেলা গৰম বহুত বেছি গেলা গৰম। অ বৰষুণ দিব বুলি ভাবিছেো লেফ্ট নাই একো বৰষুণ চৰষুণ নাই উল এতিয়া আক' ৰ'দেই দি দিছে
বৰষুণটো দিলেও ভাল আছিল বৰষুণো নিদিয়ে। অলপমান ঠাণ্ডা পৰিল হৈ গাত। শিকিলে।
উম বাক কি পঢ়া শুনা কেনে চলিছে
চলি আছে। কৰি আছো ক্লাছ চাচ, ইন্টাৰনশিপো কৰি আছোঁ, কাম চাম বোৰ চলি আছে তোৰ, হেৰি কৰি থাকো দি থাকে সদায় সদায়
অ ডেইলি কিমানটামান কল কৰ চল্লি?
অ হয় হয় আৰামছে, নহয়, নহয় চেলাৰী মানে কলিঙৰ ওপৰত নহয় ফিক্স এেলী অ মানে কলিং বেছি কৰিলেও তই সিমানে পাবি ইনচেটিভচ নিদিয়ে
অ অ অ ঠিকে আছে ফিক্স হ'লে ভাল মানে বহুত বেছি। ন কৰিবও কেতিয়াবা চাপজ তোৰ বোলে নাই আজিতয়ে পৰাাৰ নাই কৰিব কেতিয়া কেতিয়া কমি গল িক হলে ভাল বা তেনেকে পাৰ ক'ল হিচাপে দিলে। অলপ প্ৰব্লেম হৈ যায়।
ইত্যাদি হৈছে আৰু বাকী তোৰ এয়া তোৰ কাম চলি আছে?
মোৰ কাম চলি আছে কৰি আছো পঢ়ি চঢ়িও আছো
অ চলি আছে ৰাতিপুৱা থাকে, এতিয়া আছিলে অলপ, আগলৈকে কৰিলোঁ তাৰপিছত আকৌ। গধূলি সময়ত আছে দুটামান। সেই তেনেকে আৰু চলি আছোঁ আৰু বাকী কেইটাৰ লগত কথা পাতিছ নেকি?
বাকী পাতিছো, সেইটোৰ মাজে মাজে মানে তোৰ হেৰিৰ লগত কৌশিকৰ লগত পাতিছিলোঁ। তাৰ মনে তুৰ হেৰি জিমৰ কাৰণে সিয়ো কৈছিল। জিম লওঁ নহ'লে চুইমিংটো লওঁ গৰম পৰিছে বহুত, কৰ'বাত ফুৰিব যাওঁ। ঠাণ্ডা মানে
ফুৰিব ফুৰিব যোৱা কথাটো সি সিও মোক কৈছে ফুৰিব যোৱা কথাটো মোক কৈছে। ক'বালৈ যাওঁ ৰাইড এটা কৰিব পাৰিলে ভাল আছিলে।
এটা ভাল আছে ল ক'বা তেনেকুৱা নিজৰ আটাই যে আমি গৈছিলো তই মই দিবি এ থ যে নিজৰা এটাট যে তই যে গা ধুইছিলি যে, অ, সেইটো সেনেকুৱা টাইপ জেগাত যাব পাৰিলে গৰম দিন এতিয়াতো আৰু মজা লাগে
তাতেই যাওঁ ব'ল আকৌ।
অ, তাত তেও যাব পাৰি অ, এইবাৰ গামোচা তামোচা লৈ।
গামোচা তামোচা লৈ পেলাই এইবাৰ প্ৰিপেয়াৰ হৈ পেলাই যাম এইবাৰ আমি প্ৰিপেয়াৰ নাছিলো এইবাৰতো অকল ময়ে ধুলো সেইকাৰণে যাওঁ তেনেকে। আৰু যিহেতু বৰষুণ-চৰষুণ নাই বেছি দিয়া। শুকান হৈ আছে তালে যাব পাৰিম।
যাব পাৰি অ',
উম কৈ চাম ৰ বাকী কেইটাকো কৈ চাম।
বডীয়াকে ঠান বৰ পুৰা একদম নিজৰা পানী পুৰা ঠাণ্ডা,
ঠাণ্ডা, ঠাণ্ডা, লাগি যাব উম উম সেইটোৱে কৈ চাম কৈ চাম আজি গধূলিয়ে কৈ চাম। গোটেইকেইটা
বাকী আৰু বাকী আৰু হেৰি জিম চিমতো যোৱা হোৱা নাই।
জিম চিমত যোৱা হোৱা নাই। জিমটো ল'ব লাগি ছিলে সেই যোৱা বছৰে যি ললো তাৰ পিছত পিছত আৰু লোৱা নহলে, তেতিয়াই যি এৰিছো। ফিটনেচটো দৰকাৰ। উম, ঘৰত থাকি থাকি এক্সাৰচাইজ হোৱা নাই ন'। একদম মানে এনেকুৱা লাগিছে যেন মামৰে ধৰি গৈছে পুৰা বডিটো।
সেইটোয়ে, অলপমান যদি এক্টিভ থাকো তেতিয়াহলে বডীটো মানে ভালে থাকে। টোপনি-চোপনি ভালকে আহে। বডীটো, মানে খাব চাব বেছিকে পাৰি, এক্টিভ থাকিলে। সেইটোৱে আৰু।
এতিয়া ভুকু নালাগে একদম ভুক ভোক নালাগে ভোক নালাগে ভালকে টোপনি নাহে অশান্তি এটা লাগি থাকে ভিতৰে ভিতৰে। হয়
অ বাকী তোৰ এয়া কি কয় এয়া চলি আছে কচিং চলি আছে
কচিং চলি আছে কচিং কৰি আছো জবো কৰি আছো পঢ়িও আছো যেনেকেই আছো আৰু বাকী নাইট ষ্টেৰ কথা কৈছে নেকি বাকী কেইটাই নাইট ষ্টেৰ কথা কৈছে
মানে কৰা কথা কৈছে মই জনাম বুলি অ আজিৰ ভিতৰত
উম যাওঁ দে কৰো দে ভালকে কৰোঁ।
উ
কাৰণ এনেও এই গৰমত ঘৰত অকলে অকলে থাকি থাকিও ভাল নালাগে সেই কাৰণে আমাৰ লগৰ কেইটাৰ লগত তাতে গৈ পেলাই টাইম পাছ কৰোঁ।
অ ভাল লাগিব ভাল লাগিব কথা চথা পাতিব পাৰি গোটে ৰাতি কি
ত‌ই বাকী চাকৰি তাকৰিৰ কাৰণে কিবা মাথা মাৰি আছা নেকি?
চাকৰি তাকৰি এতিয়া মাথা মৰা নাই ৰ'। একজাম আছে একজাম তোৰ মানে হেৰি আছে তোৰ মেটৰ এক্জামো আছে, ছেপ্তেম্বৰতো আছে, ডিচেম্বৰত এটা আছে। কেটটো আছে ন
নৱেম্বৰত অ'।
এই ডি আৰ ই উ ওলাব চাগে লাহেকে আৰু।
অ' এ ডি আৰ‌ ই ওলাব তাৰপিছত এতিয়া আৰ আৰ বি ওলাইছে। দুটামান কৰি থৈছো এপ্লাই, বাকী আৰু পঢ়ি আছোঁ।
অ'।
সেইয়া আৰু মানে ইচ্ছা নাযায় গৰম গৰম বহুত বেছি ন গৰমৰ কাৰণে ইচ্ছা নাযায় পৰিব
এনাৰ্জিটো চা
ডাউন হৈ থাকে বহুত ডাউন হৈ আহে
মানে কিবা মানে টোপনি মাৰলেও টোপনি ভালকে নাহে
নাহে নাহে
উ পৰা অসহ্য হৈ গৈছে পুৰা
উ মই কৌচিকেতো কি কৰি আছে
কচিকৈ আছে সি কাম কৰি আছে তাৰপিছত কি বেয়া কৰি দিব এথৈও কোচিং কৰি আছে বুলি
অ
তে আৰু সিহঁতকো পইচাও যদি সিহঁতেও যদি যায় তেতিয়া যাব পাৰি আৰু এদিন ক'ৰবাত নিজৰা তিজৰা এনেকে বিচাৰি কেনে বঢ়িয়াকে
অলপ ওলাই যাও অলপ থাকি বহুত বহুত গাত বেয়া লাগি থকা হৈছে আজি কেইদিনমানৰ পৰা মোৰ গাছ ভালেই লাগি থাকা নাই
আমি আৰু আমি ৰাইদু মাৰা নাই ন
ৰাইডো মাৰা নাই বহুত দিন হ'ল বহুত দিন হ'ল কেতিয়া আমি লাষ্টটাইম ৰাইড মাৰি চাগে অ সেইবাৰে ছেপটেম্বৰ অক্টোবৰ মানে তাৰপিছত ছত আৰু হোৱাই নাই
লাইতে ত কৰিব লাগিছিল যাও পাৰি অ মেঘালয় যাব পাৰি কিন্তু আমাৰ সেই বাইক এখন থাকিলে ভাল আছিল স্কুটাৰখনৰ কাৰণে তোৰ অলপ
অ অলপ দিগদাৰ হয় সেইকাৰণে দিগদাৰ হয় আৰু বহুত অভাৰ হিটিং অ সেইটোৱে এতিয়া অভাৰ হিট হৈ যাব কাৰণ আমাৰ এইকিখন ইমান হেভি বাইক নহয় ন হেভি এয়া নহয়
তাতে এনে গৰম বেছি
গৰম বেছি গৰম বেছি
বাইক থাকিলে কথাই নাছিল
কথাই নাছিলে উম আৰু বৰষুণটোও দিলেও বোলে মন গ'ল আজি বৰষুণটো দিছে তেতিয়াহ'লে আজি যাব পাৰ কিন্তু বৰষুণ দিয়াও কোনো হেয়া নাই টেডেঞ্চি নাই
তোৰ সেই কৰিম আৰু তোৰ বস্তুটো প্লেন বনাও, ক'বাত ইউটিউবতো চাওঁ উছৰে
অ চাও অলপমান জেগা ভ্ৰচেগা চাওঁ। ‌ জেগা চেগা বিচাৰো বিচাৰি পেলাই যাব পাৰি আৰু উম ত' বাকী প্ৰিপাৰেচন কেনেকুৱা চলিছে?
প্ৰিপাৰেচন কৰি আছো আৰু হ'লে। অলপ অলপ কৰোহঁতেন
অহ কচিং তয়ো লৈছ ন?
ক'চিংটো এইবাৰ লোৱা নাই, আগৰবাৰে লৈছিলোঁ তাৰে নোটছখিনি আছে। এইখিনি নোটচ খিনি আছে। নোটচ অ অ একবছৰত থাকে
এক বছৰ থাকে নহয়, অ ময়ো এটা লোৱা আছিলে এইটো সিটো মোৰ এক বছৰ আছে বাকী মই এতিয়া বেলেগ বেলেগ এটাৰ পৰা পঢ়ি আছো।
অ‌ অ অ
বেলেগ এটাৰ পৰা কৰি আছো আৰু সেইটোও এক বছৰ আছে। সেইটো চাগে জানুৱাৰী মানত যাব।
মানে নেক্সট বছৰ জানুৱাৰীত
নোটছ খিনি মানে তাই কপিত লিখি থৈ দিলে পিছত গ'লে হৈ যায় কিন্তু নোটচ খিনিয়ে পঢ়ি দেখুৱাব। ভালকে লিখি থৈ দিলে কপি এখনত।
আজি গধূলি সময়ত উম কি কয় জনাবি তো?
অহ অহ অহ কালিৰ কথাতো
উম জনাব জনালে ভাল মই বাকী বাকী দুটাকো কৈ চাওঁ। কৌশিককো নিদিব চাগে আৰু সি
অহ সি আৰু সি নাযব অ
বাকী কেইটাক দি পেলাই কব লাগিব বাকি মাহতৰ ভাল
আছে আছে ভালে আছে চব ঠিকে আছে বাকী তোৰ হেৰি তেতিয়াহলে সেইটোক কৰিম আৰু তাত ডিচকাচ কৰো আমি ডিচকাচ কৰি কৰি কিনে কিবা এটা অ জাগা এটা ওলায় জাগা এটা উলাই কেনে যাওঁ ৰাইড এটা
সেইটোৱে সেইটোৱে
হ'ব দে তেতিয়াহ'লে দে অঁ ডিছকাছ কৰিম অ